হেল্ল'
ক ক কি কৰিছ
বহি আছো আৰু কি কৰিম তোৰ কি মুদে অফ হৈ গ'ল নেকি
নাই নাই হোৱা নাই হোৱা নহয় মানে এনেকে পতুককে কাত খাই খাই গলে যে আকৌ মানে কি হেৰি কৰি তেনেকুৱা হৈ
অ জানো কিয় হল পটক কে
টপিকৰ মানে কমি আছে ন টপিক নাই।
অহ ইমান ধুনীয়াকে পাতি আছিলে এইডালে হল তাৰপিছতে, মোৰ আকৌ এইডাল কি পাৰ্চেল এডাল আহিলে মই ইফালে আকৌ ফোন আহিল ইটো ফোন আহিছে সিটো ফোন আহিছে।
অ পাৰ্চেল কি আহিলে?
এ মই হেডফোন এডাল অৰ্ডাৰ কৰিছিলো টপ তিনিটা অৰ্ডাৰ কৰিছিলো কালি আহিব বাৰু তোক যে কৈছিলো সেইদিনা
অ অ আহিলে
উম এইটোৱে আহিলে।
অহ
হেডফোনহে আৰু
কেনে কিহৰ দিছিলি হেডফোন কি কোম্পানীৰ দিছিলি?
সেই নাজানো কিবা এটা পাইছো লৈ আহিছো সে ৱায়াৰ এডালহে।
অ ৱায়াৰৰ।
এই ডাল মানে মোক মানে লাগে এ মই মানে টাউনে নাযাও যে সেইটো কাৰণে টাউন যাব লাগিলে মানে মোৰ বৰ এলাহ লাগে গমপাইছা
কিয় তই কম্প কম্পিউটাৰ ক্লাছ ক'ত কৰো তেনেহ'লে?
কম্পিউটাৰ ক্লাছ আমাৰ ওচৰতে আৰু, সেই সেইখনণতে মানে সেই টাউন ৰিয়য়াও নপৰেগৈ, আৰু মানে অলপ আগলে যাব লাগিব। বিশ্বনাথ চাৰিআলিতে আছো। আকৌ ইফালে যায় আকৌ বিচাৰি ফুৰ, বিচাৰি ফুৰ যায়, এইবোৰ কেনে ইমান বিচাৰ চিচাৰ কৰি থাকে
বাৰু ইমান বৰষুণ দিছে, তহঁতৰ সেইফালে কেনেকুৱা বতৰ?
অ', এতিয়া বৰষুণ বৰষুণত তিতি তিতি আহিছো মই দেৱৰহতো ৰখি আছিল, ৰ্পাচেলৰ কাৰণে
কোন একেবাৰে
কি যে বতৰটো কবি অ', কালি ৰাতি মই এইবিলাক থাকিব পৰা নাছিলো, জান গৰমত
অ কালি ইমান গৰম, আজি আকৌ আৰু কিন্তু বৰষুণতো দিছে যদিও কিন্তু ঠাণ্ডা নহয়, হিউমিডিটি আছে যে পুৰা গৰম গৰমে লাগি আছে।
অ মই তোৰ কালি একদম স্পটিং স্পটিং খুলি পেলাই শুই আছো।
অ', একেই ময়ো ইমান গৰম লাগিছে একে ৰাতি শুব নোৱাৰা, আৰু ল-লাইট ডাল যে অকমান কাটি দিলে একে আৰু খং উঠে আৰু
অ', অশান্তি এইবোৰ অ, '
একেবাৰে এইবাৰ দিগদাৰ ঐ, বাকী দৰং দৰঙত যেতিয়া পঢ়িবি পিজি লবি নে নে হেৰি উম ভাড়াঘৰ বা কিবা হেৰি লবি? হেল্ল',
তোৰ মাতটো নোহোৱা হৈ যায় যে কেলে?
এতিয়া শুনিছ নে নাই?
হেল্ল', আকৌ কলৈ গুচি গলি গৈ? অ', শুনিছো শুনিছো
মই এনে হেডফোনডাল লগাই পেলাই এক্সেৰিমেন্ট কৰি আছিলো। হে
এ' তোৰ মোৰতো তই হেডফোন চেডফোন খন বাদ দে ভাই মই আকৌ ফোন নাকাতো আৰু দেই, ইমান সময় পাতা পিছত
শুনি আছো তোৰ আৰম্ভে মোৰ তুৰ তো একণ লগাইছে পুৰা এক কাণত পুৰা বাজি গৈছে মোৰ
অ মই বাজা মই তোৰ মাতটো শুনা নাই কিন্তু তই চাগে মোৰ মাতটো শুনিছ।
উম-উম শুনিছো
অ', অ', তই হেৰি পিজি পিজি ল'বি নে পিজি ল'বি? থাকিবি নে ইয়াতে থাকিবি?
পি জিয়ে লম চাগে মানে তোৰ ৰুম ল'ম বুলি ভাবি আছিলো তাৰছত লগৰ এজনীয়ে পাইছে, সেইটো তাই থাকিব অকলে থাকিব বোলে তাৰ পিছত বাকী কেইজনীও চাগে সিহঁতৰ লগত থাকিবলৈ মন নাই, এজনীয়ে পাইছে তাৰ পিছত তাই ক'লো কি বোলে আমি ৰুম লৈ পেলাই থাকো এনেকে তোমাৰ ছহেজাৰৰ ৰুমটোত আমি আধা-আধা কৰিব থাকিবা পাৰিম। ন, তেনেকে হৈ গ'ল দুটা ৰুমত। ভিতৰত বাথৰুমটো থাকিলে, বাকী খোৱা বোৱাটোনো কিমান নো সেইটো মিনিমাম এজনী খৰচ পাঁচ হাজাৰকে হ'ব এহেজাৰ এটা হলেওতো কম হবগৈ না তাৰপিছত তাই বুলে তোৰ তিনি খুটি পা অহা যোৱা কৰিছা হ'ব দিয়া তুমি কৰা যদি কৰা মইতো এতিয়া বেলেগৰ কাৰণে ৰখি থাকিব নোৱাৰ ন এ পিজিটো মই বুক কৰিম চাগে আজি বা কালিলে আগতে কৰি থ'ব লাগিব নহ'লে নাপাম পামগৈ পিছত
অ পিছত নাপাবিগে সেইকাৰণে আৰু ওচৰতে কৰিবি পিছত যাতে তোৰ মানে ট্ৰেভেল হে হেৰি খৰচাখিনি কমি যায় নহলে ত তোৰ পিজিতো যাব আকৌ যদি দূৰত ল তেনেহলে গাড়ী ভাড়া যাব
অ এ নহয় দূৰৰ নহয় একদম সন্মুখে সন্মুখে খে
অ সেই সন্মুখে বেকগেটৰ ফালে বা ফ্ৰণ্ট গেটৰ ফালে ওচ
ফ্ৰণ্ট গেটৰ ফালে লৈছো অ ঠিক কৰিছিলো লব লাগিব ত এডভান্স দিব লাগিব নহয়
অ এডভাঞ্চ দিব লাগিব নেকি কিমানকে হেৰি কিমান
ছহেজাৰ
অ তোৰ অকলে ছয় হেজাৰ তই যদি ৰুমত দুজনী হলি হয় তেনেহ'লে তিনি হেজাৰ নেকি
নহয় তোৰ মই চিংগল ললে সাত হাজাৰ মই কৈছো মানে যোনটো ৰুম লয় পিজিতটো এনেও ছহেজাৰকে ল'ব ডাবল ৰুমতো মানে দুটা থকা ৰুমটো ছয়হেজাৰ এটা থকা ৰুমটো সাত হেজাৰ
অহ তাছত তই এতিয়া ডাবল
অ তাৰপৰা, সেই এনেই ক, চিংগল থাকিবলৈ পইচা নাই।
উম। কিন্তু তহঁতৰ যে ডাবলত যে ছহেজাৰ বহুত, কাৰণ কেলে জান? আমাৰ যোন বিলাক হেৰি, আমাৰ মানে ফ্ৰেণ্ড খিনি থাকিছিলে ন এইখিনিতে, তোৰ এই হেৰিটেজৰ সেইখিনিতে। তেতিয়াটো সেইখিনিতে থাকোতে সিহঁতে তিনিজনীৰ কাৰণে ছহেজাৰ, মানে তিনি জনী, তিনটা তি
অ তিনটা হলে তেতিয়া ছয় হেজাৰ। দুটা হোৱা কাৰণে আকৌ ছয় হজাৰ। তিনটা হলে, অ তিনটালে ছয় হেজাৰকে পৰিছে মানে তোৰ কিমানকে
অ চৰি চৰি, চৰি চৰি চৰি, মই বো কলো ভুলকে, ছিংগল ছহেজাৰ। পাগল ভাই মই, অ চিংগল ছহেজাৰ। মানে তিন তিনটাই আছে ছে কিন্তু মানে পাৰ্টিচন আছে মানে ধৰ দৰ্জা আছে। কিন্তু তিনটা ৰুম মানে এনেকা একেলগৰ টাইপে কিন্তু দৰ্জা আছে মানে। ত তোৰ মানে এনেকা লাগিব যেন অকলে ছিংগল ৰুমতো আছোঁ, বাট লগত লগৰ খিনিও আছে মানে দৰ্জা খুলি থলে তাহঁতে লগৰ খিনি তিনিওজনীয়ে লগ পাব একেলগে, দৰ্জাখন বন্ধ কৰি দিয়াৰ লগে লগে নিজৰ এটা এটা প্ৰাইভেট ৰুম নিচিনা হৈ যায়।
অ হেৰিতেজ, কোন কতে আছিলে আমাৰ পাহৰি থাকিলোঁ। অ, এই মিছন চাৰিআলি ফালে যে হ'লে আকৌ দূৰ হৈ যায়গৈ যে।
দূৰ অ, দূৰ হৈ যায় সেইটোয়ে উম, তহঁতে সেইফালে যায় নিজৰ ওচৰৰ সুবিধা চায়েই ল'ব লাগিব না।
উ, সেইটো তাত আকৌ মানে তোৰ কিবা বোলে দুদিন মাছ খোৱাব দুদিন মাংস খোৱাব এই দু দিন ডিম খোৱাব, তাৰপিছত এদিন তোৰ পনীৰ খুৱাব।
অ', অ', ভালেই তেনেকে কে পি জি যদি খানা চানা ভাল হয়, সেইবিলাক তেতিয়াটো ঠিকে আছে।
সেইটো এক দুইমাহ মান থাকি পেলাই তাত চাই ল ভালকে লগৰ চৰ বনিলে ৰুম চাই পেলাই চিফ কৰি দিয়া হ'ব ভালকে, তেনেকৈ থাকি পেলাইতো লগৰ বনাব লাগিব ন
অ', অ', সেইটোয়ে তেনেকেই কৰিব লাগিব। মোৰো মন যায় ৰে তেনেকে হেৰি কৰিবলৈ। কিন্তু এতিয়া আমাৰ ইমান ওচৰত এইকণৰ পৰা এইকণনো মই কি মানে ৰুম লম।
উহ্।
ইমান ওচৰ এইখিনিৰ পৰা। তথাপিও চাম, যদি বেছি হেৰি হয়, তেনেহলে লৈ লবও পাৰোঁ বাৰু।
উম, এ নহয় কেতিয়াবা ক্লাছৰ কাৰণে বহুত দিগদাৰ হয় অ।
সেইটোৱেইটো, কেতিয়াবা আৰু মেইন কে চবতচে বেছি দিগদাৰ কেটিয়া হয় জান, ফ্ৰেচাৰ্ছ পাতিব যেতিয়া, ফেয়াৰৱেল পাতিব যেতিয়া, সেই তেতিয়া যে ৰাতি হৈ যায়গে কিবা ফাংচন পাতাৰ লগে লগে।
হম।
মানে তোৰ আনটা মান বাজি যায়গে একদম সাতটা আনটা বাজি যায় ত সেই তেতিয়া মানে আহিব কৰিবলৈ দিলে। দিগদাৰ হৈ যায়।
ভালে মই ওচৰততে লৈছো সেইটো কাৰণে।
অ, হ'ব কেতিয়াবা যাম তোৰ পিজিতে যাম ভাত খাবলৈ। লৈ, ল, লৈ, ল তাৰপিছত আমি য এতিয়া তহঁতে লগ পাইছ ন নাই তোৰ মানে তোৰ মেজৰত বেলেগ খিনি।
মোৰ মেজৰত মানে মোৰ যোনটো হিষ্ট্ৰী মই মেজৰ লৈছো ন, মোৰ মেজৰ মই নিজৰ লগ মানে মাইনৰৰ এজী পাইছো। আৰু এম আই এলৰে এজনে পাইছো। মানে সেইনে তাই মানে মাইনৰ টো আৰু এম আই এল টো মানে দুইটা চাবজেক্টে মোৰ লগত মিলে আৰু।
আচ্ছা মই আকৌ তই কেনেকে চিনাকি পালি মই দেখোন চিনিয়ে বনা আমাৰ মোৰ খালি যোনটো মেজৰ লৈছো কেমেষ্ট্ৰি ত সেইটো বিদশাও মানে মেজৰ লৈছে।
অ, মোৰ সেইটোৱে আমাৰ এই লগৰজনী আগতে মানে লগৰ সেইটোয়ে আৰু তাত যোৱাৰ পিছত যে ইমান অকড লাগিব চাগে ৰে।
প্ৰথম দিনাখন যে এনেকা বেয়া লাগিব নহয় কাকো চিনি নাপাওঁ একো একো কৰিব ন ৰুম এটাও চিব অ', অ', ফোন কৰিবি হা একেলগে যাম হা। বিকজ মইও চিনি নাপাওঁ ভাই।
উম একেলগে সোমাব লাগিব চব ৰহি থাকিবি। একেলগে চু
অ, ৰখি থাকিবি আমি জ্ঞান বাটি কিনে একেলগে এণ্ট্ৰি মাৰিম।
অ, তেনেকে কৰিব লাগে। ভালকে এট্ৰি মাৰিম চবকে ফোন চোন কৰিব লাগিব আৰু। আহ, আহ চব একেলগে সোমাম এতিয়া আমাৰ পল্ন বুলি দেখানে বেলেগ-বেলেগ চবে বেলেগ। বেলেগে তম কিন্তু নামটো পল্টন
আমাৰ এইটো পল্টন আমাৰ এই পল্টনতটো একেলগে যাম এই মানে কি জানো আগৰ যোন বিলাক আমাৰ স্কুল ফ্ৰে সিহঁতৰ লগত বনতটো বেলেগৰে তো যিমানে কলেজত গৈ বন নবনাও খিলে কিন্তু এই স্কুলৰ লগৰ নিচিনা কাৰো লগত হব নোৱাৰে
উম
মানে এতিয়া ধৰ তোৰ চা তোৰ লগত মই ধৰ কথা নাপাা কিমান বছৰ হ'ল আমি ধৰ সেই তেতিয়াই কথা পা তাৰপিছতে আমাৰ তেনেকে ফোনত কথা পা পাতা যে একো একো মানে কানেকশ্যন নাই ন তথাপিও আমি যেতিয়া এইকেইদিন পাতি আছো একো এনেকা লাগাই নাই যেন আমি কথা পাতা নাই বুলি ইমান বছৰ
অ এতিয়া চ কেইবছৰ পিছত এতিয়া ছেভেন এইট নাইন টেন ইলেভেন টেলভ ছয় সাত বছৰ হৈ গ'ল
অ ভাৱ ন তই সাত বছৰ পিছত আমি যেতিয়া ফোন কৰিছো এনেককা ল লগাই নাই যেন আমি কেতিয়াও লগ কথাই নাপাতো ফোনতো আজিলৈকে পাতিয়ে পোৱা নাছিলো না
অ মানে তোৰ কি হয় মই লকডাউনতো মান তাতঢি আছিলো অনলন্লাছত কিন্তু লকডাউনতো এইফালে আহি যোৱা হ ন তাৰ পাছত কানকশ্যন বোৰ নোৱাই হ'লগৈ
নোহোৱাই হ'লগে ধৰ মানে মোবাইলতহে নম্বৰ হে আছে ধৰ ষ্টেটাছ চোৱা হয়। কেতিয়াবা না দিয়া কিন্তু মানে এনেকা ফোন চোন কৰাটোতো নাছিলে না
হে সেইটো এ স্কুলৰ ফ্ৰেচ যে তে সেইটো বেলেগে থাকে আৰু যিমান
সেইটো বেলেগ অ আৰু মানে কি হয় যিমান কাজিয়া কৰ যিমান যি কৰ তথাপি ও মানেম সিহঁতৰ লগত মানে লাষ্টৰ সিহঁক মানে বেয়া পাব নোৱাৰ তই যিমানে কাই যে নকৰক হলে
উপায় নাই আৰু মানে কিবা নিজৰ হৈ যায় নিজৰ নিচিনা লাগে আৰু
অ নিজৰ ৰ। নিজৰ নিচা এতিয়া সিয়ামণিৰ লগ যদিও মোৰ ইমান খিনি হেই তথাপিও মানে তাইক মই হেট কৰিব নোৱাৰো যে মানে ধৰ বেয়া পাওঁ বা কিবা। মানে এতিয়াও মানে এনেককা হৈছে যে। নাই নোৱাৰো মানে সেই বেয়া পাবলৈ।
মোৰতো ভাড়া মই চবৰ লগতে ভাল দে মই কাৰো লগতে বেয়া নহয় মই চবৰ লগতে। নছো।
অ বাৰু চবৰ মোৰ মানে কি হয় ভালেই হয় চবৰ লগতে কিন্তু মানে এ কিছুমান খুতুৰ খটাাৰ লাগি যায় আৰু।
উ এ গম পাইছো তো মই এই তোৰ কেতিয়া ৰ নাইনত লাগিছিল যে সেই। ইয়াৰ পৰাাহেব বেলেগেলেগ গ্ৰপ গ্ৰু হৈ গ' এনে।
গ্ৰুপ হৈ গ'ল উম চব একে আছিলে নাইনত আমি একচুৱেলি নাইনতো হোৱা নাই নাইনত। ঠিকে আছিলে ট্ৰেইনত লাগিছে ট্ৰেইনত লাগিছিলে।
উম।
মানে নাইনৰ লাষ্ট। উক মানত লাগিছিলে। এই ইন কেছ হিয়ামণি মানে হেৰি হ'ল স কাজুৰ কাৰণে আকৌ।
হম, হম।
উম সেইটোয়ে কথা।
এ কিমান বহুত তেতিয়া মানে অকল এটা দুটা বুলি নহয় ন বহুত হৈছিল ন।
তে মানে কণ্টিনিচলি এগাল মান বস্তু আহি গৈছিলে। ইজনীও কিবা এটা কব সিজননেও কিবা এটা কব আৰু মই মানে অকলশৰীয়া হৈ গলো ন। তো মোক মান কোনে একো মা। মাতা নাছিলে আৰু হিয়ামণি চুনে নহত একে এক লগ হৈ গ'ল ত তেতিয়া মানে একদম আৰু পাৱাৰলেছ মই।
সবোৰ আৰু যে কি যে হৈ যায়। যায় আৰু নতুন। নতুন নতুন পোৱালিবোৰো আহিছিল যে।
এ আৰু মেইন কেচ নাইনত মানে আমাৰ চেকশচনটোৰ পৰা মইয়ে বেচ পাইছিলো। সেইটোতো মানুহৰ মানে জ্বলন হৈছিলে ন যে অকল মইয়ে পালো যে আমাৰ চছেক্চনৰ পৰা।
কি পাইছিলি।
বেজ পাইছিলো বেজ। প্ৰফে পাইছিলো যে মই সেই। বেজ হল্ডাৰ হৈ গৈছিলো। সেইকাৰণে সেইটো কাৰণেও হেৰি। মই তথাপিও মই আজিলৈকে সিহঁতক হেৰি কৰা নাই মানে নিজা দেখুওৱা নাই। বা হেৰি কৰা নাই সিহঁতে নিজে নিজে মানে ভাবি পেলাই নি। নিজে মানে বেয়া পোৱা আৰম্ভ কৰিছে।
এইেই এইবোৰ আৰু কিবা আৰু।
উম। পোৱাল বিলাক এ পাদ দে এইবিলাক আৰু। এতিয়া গ'ল গ'ল কথা গ'ল আৰু ইমান বছৰ হ'লতিয়া ধৰি কৰিও লাভ নাই।
উমম সেইটোৱে কিনো কৰিম ন সেই গাল ধৰি মেলিওনো আমি।
উম তাকেহে, ঠিকে আছে, উম ঠিকে আছে দে, অ হ'ব দে। উম।